অহ।
আহ কি খবৰ?
এয়া আছো আৰু। ইমান ৰাতিপুৱাতে কি মনত পৰিলেনো?
এয়া কি কবা আৰু এটা বিশেষ কাম এটাত ফোন কৰিছিলো তোমালে। আহ কৈ আছো বাৰু লাহে লাহে। কি কৰি আছা?
এইয়া আছো এনেই ইটো সিটো কৰি মেলি। ঘৰ কাম সে ৰাতিপুৱাবেলা অন্তই নাই।
তাকেহে পাই বহুত দিনৰ মূৰত মাতটো শুনিবলে পাইছো।
তাকেহে ফোন চোন নকৰাই আৰু।
এইয়া ব্যস্ত তুমিও ফোন নকৰা, মইহে ফোন কৰিছো এতিয়া।
হয় বাও ফোন কৰিবলে সময়ে নিমিলে। ফোন হাতত থাকিলেও সময় মিলাব নোৱাওঁ।
মোৰ মানে কথাটো হ'ল, মই ঘৰত মানে সকামভাগ পাতিছোঁ। উ অহা অহা ৰবিবাৰে।
অহ।
আহ তাকে ফোনতে নিমন্ত্ৰণ জনালো আৰু। এয়া আমাৰ মানে ককাৰ সকাম আছিলে।
অ অ অ। আজি মোৰ ভাগ এইবাৰ মোৰ ভাগত পৰিলে যে নিমন্ত্ৰন।
নিমন্ত্ৰণটো জনাইছো। দেখা দিলে ভাল পাম। মানে আৰু বহুত দিন তুম তুমিতো অহাই নাই আমাৰ ফালে। বহুত দিন হ'ল, বছৰেই হ'ল।
অ, ভালেই কৰিলা দিয়া তেতিয়া। যাব লাগিব এনেকুৱাতে আৰু মানে কি হয় মানুহবোৰ এনেই যাবলৈ মেলিবলৈ সময়ে নাই নহয়।
এইটোৱে আজিকালি মানুহ বিলাকে অ বিয়াত যোৱা সেয়া আৰু বিয়া সকামতহে যোৱা আৰু বেলেগত এনেই যাবলৈ আজিকালি সময়ে নাইকিয়া মানুহে
অ সময়ে নাই, সময়ে নাই ভালেই কৰিলা যাম বাও। অ মানে সময় সুবিধা চাই।
হয় হয় সেইকাৰণে ৰবিবাৰে পৰিছে কাৰণে মই নিমন্ত্ৰণটো জনাইছো আৰু, আহিবা পাৰিবা ধুনীয়াকে। বন্ধ বাৰ।
অ অ হয় একো অসুবিধা নহলে যাম আৰু।
পতককে যাম বুলিও কৈ দিব নোৱাৰো। আকৌ কিবা কাৰণত যাব নোৱাৰিবও পাওঁ।
সেইটোৱে নিজৰ সুবিধাটো চাই পেলাই আহিবা আৰু।
অ যাব লাগিব।
লগতে ভণ্টিকো লৈ আহিবা পাৰিলে তাইৰো স্কুল বন্ধ হ'ব নহয়।
লৈ যাম বাৰু।
আ এতিয়া কি কৰি আছা? অকমান ডাঙৰকে পাতিছো। বাৰু চোতালতে ৰভা খন দিছো, প্ৰে
অ অ সেইকাৰণে সুধিলো মোক মানে মই নিমন্ত্ৰণ পাইছো যে। বোলো ডাঙৰকে পাতিছানে এনেইতো মানে তেনেকে মতা মেলা নহয়। আমাওঁ
সেয়াই আজিকালি সেইয়াই আৰু। ভাবিলো এইবাৰ ডাঙৰকে পাতো অকমান সকাম ভাগ।
অঁ ভাল কৰিলা।
অহ, এতিয়া কি কৰি আছা? ভাত পানী খালা নে কি?
এয়া বহি আছো এনেই। খোৱা-বোৱা কৰাই নাই। বনোৱাই নাই। চাহ-তাহ খাই বই উঠিছোহে।
অ, আচ্ছা। মইও এইয়া কাম মানে গ-গৰু-গৰু গোটেই এৰাল দি থৈ আহিছোহে পথাৰত, নদী ওচৰত। ও। গোটেইখন ছাগলী, গৰু, হাঁহৰ পৰা কুকুৰাৰ পৰা ধৰি ল গোটেইখিনি মই অকলে এতিয়া চম্ভালি আছো।
হয় নি?
উম, গৰু মানে আছে। কেইজনীমান জাৰ্চী গৰু দুজনীও আছে। উ, গাখীৰ বেছো মানে কছ ত হয় অ।
অ, এতিয়া ছাগে আৰু গাখীৰ খীৰাই মেলি আজৰি দে, আকৌ সেয়া
গা-গাখীৰ খীৰাই আজৰি অ গাখীৰটো খীয়াই পেলাই আজৰি পেলাই মই অকমান মানে পাছফালে ঘাঁহ আছে নদীখনৰ ওচৰত। নদী এখন আছে মানে আমাৰ পাছ ফালে। গম পোৱা নহয় তুমি? নদীখনৰ পাছ পিছফালে অলপ ঘাঁহ-ঘাঁহ গজি আছে মানে পথাৰৰ ওচৰত। তাতে দি থৈ আহিছো আৰু গোটেইকেইজনী। ছাগলীকেইজনী এৰি দিছো বাৰু এতিয়া। উ, সদায় উঠোৱে, সাৰ পাওৱে মানে। আজিকালি বেছি দেৰিলেকে হৈ থাকিব নোৱাৰোৱে
অ নহয় কামো আকৌ গৰুজ- ছাগলী আকৌ হাঁহো নাই জানো।
হাঁহো আছে হাঁহ মানে এই হেৰি খুৰি চায় হাঁহ খিনি হাঁহ হাঁহৰ, গঁৰাল এৰি দিয়ে পুখুৰী আছে। পুখুৰীতে চৰে হাঁহ। এইখিনি আঁতৰলে নাযায় বাৰু।
উহঁ।
উম ছাগলী, পুৰহি ছাগলী। জগিলে নহয়। আমাৰ বহুত। ধুনীয়া একদম দেখিবলৈ মানে আটাইতকৈ আজিলৈকে য যোনকেইটা ছাগলী আছে, সেই ছাগলী আটাইতকৈ ধুনীয়া ছাগলী পোৱালি এটা জগিছে। মানে দেখি দেখিলে তোমাৰ মৰম লাগি যাব ইমান ধুনীয়া। উম। ছাগলী বেছি নাই বাৰু। ছাগলী সাতটা আছে অকল।
অ থাক ছাগলীবোৰ এনেই মানে মৰম লাগে। তাৰপিছত আকৌ যেতিয়া ডাঙৰ হৈ মেলি প জুতিপাল জুতিপাল কৰি মানে যেতিয়া বেচি দিব লগা হয় তেতিয়া আৰু কিমান বেয়া লাগে আৰু
উ, এতিয়া আৰু গাখীৰ নিবলে মানে ঠিকা লৈ থৈছোঁ গাখীৰৰ মই এতিয়া বৰ্তমান।
অ।
এতিয়া গাখীৰ খীৰাই পেলাই মই থৈছো আৰু দৈ গা মই দৈ গাখীৰো ঠিকা লওঁ ন।
হয় নি?
উম। মানে এজন আমাৰ ঘৰৰ ফালে মানুহ এজন অহা মানে সদায় গাখীৰ বেচিবলৈ যায়। আমাৰ পৰাই নে গাখীৰ কি এতিয়া তেওঁ আহে। গাখীৰ এতিয়া মইশী আশী টকাকে দিওঁ এক লিটাৰত।
আশী টকা বহুত বেছিচোন।
এ আমাৰ এইফালে চবেই সিমানকেইৰি আশী টকা, নবৈ টকা। তোমালোকৰ ফালে কি বহুত কম নেকি ষাঠি টকা। অ আচ্ছা চব মানে জেগা চাই টামা আৰু কি কৰিবাচ এতিয়া মই যদি ষাঠি ষাঠি টকাত পছো বেছ চ' মোৰ লোকচান হ'ব ন। সকলো পৰা গাখীৰ আশী টকা লৈ আছে মানে গাখীৰটো।
তোমাৰ আৰু দু খোৱা বোৱাও ধেৰ যায় নহয়।
উম খোৱা বোৱাটো ঢেৰ যায়, দানা কি বহুত খোৱাব লাগে।
উম।
উম, দানা পানী বহুত খুৱাব লাগে জাৰ্চী গৰুক।
উম।
এ এতিয়া, কি কৰিবা চাহ খাই আছো আৰু।
তাৰপিছত হাঁহ এতিয়া বেচিব মেলিব পৰা হৈছে নে হাঁহ?
হাঁহ মানে আগৰ পুৰণা হাঁহ আছে এতিয়া পোৱালি জগাইছিলে কেইটামান পোৱালি পোৱালিকেইটা অলপ অলপ ডাঙৰ হৈছে মানে খাব পৰা হোৱা নাই একেবাৰে বেচিব পৰা হোৱা নাই।
পোৱালি বেচিব পৰা হৈছেনে?
পোৱালি কেইটা ডাঙৰ হ'ল একেবাৰে পুৰা সৰু সৰু পোৱালি নাই এতিয়া মান অলপ ডাঙৰ হল তোমাৰ কেইদিনমান হ বল ন।
হাঁহ পোৱালি হলে মোক ফোন কৰিবাচোন মই আনিব লাগিব দুটামান।
অ ঠিক আছে এতিয়া তিনিজনী উমনি দি আছে বাৰু।
হাঁহ পোৱালীবোৰ কিমানকে দিয়া, পোৱালী এটাত?
পিচ হিচাপে দিওঁ এনেকুৱা পঞ্চাছ টকাত, ত্ৰিশ টকাত, তেনেকে।
অ মোক দিবা হেন তেতিয়াহলে
হ'ব বাৰু তোমাৰ তুমি লৈ যাবা তোমাক অকমান ডিচকাউন্ট দি দিম।
উম পিছফালে ফিচাৰীও আছে নহয়? আমাৰ মানে হেৰি আছে পুখুৰীৰ লগতে মানে ফিচাৰীৰ লগতে বাহনি আছে সেইকাৰণে। ভয়ো লাগে অলপ।
অ এই ভয় লাগে তোমাৰ হেৰি হেঁপাহে তেনেকুৱা কিবা গুৰি চুই থাকিলে ভয় লাগে অলপ মানে পোৱালিখিনি মাৰি পেলাই ন? খাই পেলাই।
অ আৰু মানে এনি টাইম মানে তোমাৰ পোৱানী কেইটাকেতো চাই থাকিলেও নহব এতিয়া বেলেগ কাম বনো কৰিব লাগিব ওলাই যাবও লাগিব। আগফালে পিছৰি থিকনে একো নাই কিন্তু পিছফালে যে আছে।
কাম এটা কৰিবা?
উম।
তুমি মানে হাঁহৰ পোৱালি অকল পোৱালিয়ে নিনিবা, তুমি মাকৰ লগত তেনেকে পোৱালি নিবা তেতিয়া মাক তাকে চাই থাকে ন পোৱালীজনী?
অ।
এজনী হাঁহ কিনিবা তাৰে তেনেকে পোৱালিখিনি চাব দিবা।
উম উম মোৰ মানে মন এটা আছে হাঁহ পুহিবলৈ।
উম পঢ়িব পঢ়িব লাগে এইখিনি এইবিলাক বস্তুৱে এইটো মাজে মাজে উপাৰ্জনৰ আৰ্হি হৈ পৰে ন।
সেইটোৱে মোৰ ছাগলীও বহি পেলাই তাৰ মানে যেনেকে মানে তেনেকে হেৰি নাই এ এৰি মেলি দিবলৈ মাতি নাই এই বাৰিষা চিজনটো ছাগলী বৰ বেয়া। বৰষুণ তিতিব লৈও সিহঁতে চিঞৰ-বাখৰ কৰি থাকে। অকমান বষুণ এতিয়া মানে ওচৰে পাজৰে আমাৰ পথাৰ হে চবতে মানে।
কঠিয়া খাব তাৰ পৰা উ উম ওচৰ চুবুৰীয়া মানুহ বিলাকে তোমালোককে গালি দিব নচ- ছাগলী কেলে বন্ধা নাই বুলি। টো মানে পঢ়িবলে ভাল হ ন কিমান কষ্ট নাই বেছি ডাঙৰ নহয়। যে
উম তাৰ গাত হেৰি মুৰ্গী হেৰি কৰি হৈছে নাই। দিব পৰা।
মুৰ্গী, দিব পৰা এতিয়ালৈকে হোৱা নাই মই এতিয়া বন্ধ কৰি দিছো মুৰ্গীটো- অকল এতিয়া মানে ছাগলী, গৰু, আৰু- তোমাৰ হাঁহহে আছে-
তাকে অকলে অকলে কিমান কৰিবানো।
সেইটোয়েই মানুহ লাগিব ন লগত লাগিব ইমান লাগিব
তুমি কাম এটা সৰহকে হলে তুমি কোনোবা লৰা এটাকে ৰখাই ল'ব লাগিৰ আৰু-
অ সেইটো কৰিব লাগিব মই ভাবিছো। মোৰ ইয়ে আনিলে মই ল'ৰা এটটা ৰখাম বুলি ভাবিছোঁ।
ওম
কিবা কৰিবলৈ।
তাৰ পিছত সেৰি- হাঁহ, বেচিবৰ সময়ত মোক খবৰ কৰিবাচোন মানে এনেকে হ চাব পৰা হাঁহ, -
আ তোমালোকৰ ফালে এতিয়া হাঁহৰ, মানে দাম কিমান চলি আছে।
মই নোজানো উদাই সঁচা কথা ক'বলৈ গলে।
গম নোপোৱা।
মই এইবোৰ একো গম নাপাওঁ মই নানোৱেই যে এইবোৰ বস্তু দোকানৰ পৰা বজাৰৰ পৰা।
আচ্ছা কি কটা মাংসহে আনা।
অ কটা মাংসহে অ আনিলেও মানে মই এইবাৰ- মোক সুধি মেলি নাথাকো আৰু আমি দে
হাঁহৰ কটা মাংসটোও আজিলৈকে ক'ত- মনেকে পুৱোৱা আমাৰ ইয়াত গম মানে গৰম পোৱা নাই ব্ৰইলাত- কয়লা, খিনি পাবা। আৰু
অ হাঁহৰ কটা মাংস নহয় মানে হাঁহ গোটেই আনে আনিলে কিন্তু এই যোনে আনে মানে সি কুটি মাংসটোহে দিয়ে ইমান সুধি নাথাকো আও পইচা টইচা কথাটো
অ সেইটো কথা এতিয়া মানে বহুত দাম বাঢ়িলে ন
আমাৰ মানুহক ক'ম যে মানে তেনেকে কুটাকে নানে মানে তেতিয়াকেনো কি কৰিব অত টো হা
হয় হয় আগত আগতে হাঁহ হাঁহ কিমান পাঁচশ টকাৰ পিচ আছিলে এনেকৈ এক কেজিও পৰা এতিয়াতো বহুত বাঢ়িলে তোমাৰ মাঘৰ, বিহু আৰু- নে নতুন বছৰৰ ওচৰাচৰিটো চ- সাতশ তেনেকুৱালৈকে যায়। মোৰ হাঁহ, হাঁহ মানে চাৰে পাঁচশ ছশ এনেকুৱাত বেচি আছো। আৰু
ও ভূট দাম তেতিয়াহলে-
উম বহুত টাইম হাঁহৰ-
ওম কি কবা আৰু দামটো ব-
খোৱা বোৱা কি হ'ল ভাত, পানী-
ভাত বনাই আছে এতিয়ালৈকে খাব হোৱা নাই।
ৰাতিপুৱ উঠাও সোনকাল হয়। নহয় এতিয়ৈকে
উম চাহ খালো চাহৰ লগত এনেকে- বন আছিলে ব্ৰেড, বিস্কুট পোৰা সৰহকে খাই ললো এতিয়া ইমান ভোক লগা নাই বাৰু, লাহে লাহে লাগিব আৰু দছটা, চাৰে দছটা, এঘাৰটা মানত।
অ, অ।
কালি মানে হেৰি মুৰ্গী মাংস আছিলে, কালি মুৰ্গী আছিলে।
অ।
তাৰে অলপ থৈ দিয়া আছে এতিয়া ৰাতিপুৱালে।
অঁ অ অ অ। আমাৰ মানে পুৰা ৰাস্তাত গাড়ী মানে টম টম আৰু অ'ত এনেকুৱাত হেৰি কঠিয়াবোৰ নি আছে। মানুহ কঢ়িয়াইছে, কঠীয়া আনিছে, ওচৰৰ পথাৰ আছে যে আমাৰ মানে মাটি ৰুব। আজিকালি আৰু ৰোৱনীহে লগাই দিয়ে।
ৰোৱনী মানুহে ৰুবলেতো আজি-কালি সময়ে নাইকিয়া হ'ল আৰু।
সময়ত আকৌ লৈ যাবহি। কঠিয়া আনিছে, মানুহ আনিছে। আমাৰ আছেই আমাৰ ঘৰত টেগ বেছি নহয় অকমান, ৰোৱা বেলা ঘৰত
ঘৰতে কৰো। আগতে গৰু আছি গৰু আছিলে গৰুৱে হাল বাই আছিলে, গৰুৱে হাল বোৱাতো আজিকালি মানুহৰ ঘৰত দেখিবলে নোপোৱা হয়।
অ নাই, নাই গৰুৱে নাই আৰ
অকল পাৱাৰ টেইলৰ ট্ৰেক্টৰ মেচিন এইবিলাকেৰে হাল বায় আৰু বোকা কৰে।
উম।
উম উ এতিয়া বলধ গৰু এখান আছে। চি হ'লেও মানে গৰুহালও এইবাৰ গৰ ৰ'দত ইমান কষ্ট দিয়া নাই, পাৱাৰ টেইলৰ ট্ৰেকটৰে অলপমান বালো তাৰপা গৰু অলপ গৰম মাটি-বাৰী মানে ঘৰৰ কাষৰ ঘৰতে ভেটিতে থকা তেনেকে মাটি তেনেকুৱাতে গৰুৱে বাইছো।